অহ, অহ হেল্ল'।
অ, শুনিছ?
অহ, শুনিছো, শুনিছো।
কি কৈছ?
আহ, এই এনেই আছো দিয়া।
অহ।
এক মিনিট এক মিনিট হব এক মিনিট এক মিনিট হ'ব।
ঠিক আছে বাওঁ।
মই মানে হেডফোনটো কানেক্ট কৰি লৈছো।
মোৰ হেডফোন নাই লোৱা।
সডফোনটো লৈ ললে ভাল আৰু।
আহ।
গম পাইছ গম পাইছ নাই?
সেইটো হয়। মোৰ হেডফোনটো মই বাহিৰত আছো যে এতিয়া, সেইকাৰণে লগা নাই আকৌ।
অ, হেডফোন হেৰি হেডফোন লৈ এনে কি ৱায় হেৰি ব্লুটুথ হেডফোন নে? কি হেডফোন আছে?
মোৰ তো ব্লুটুথ হয়।
ব্লুটুথ তো ভাল ন?
অ, সেইটো ভাল অকমান। এ, মানে কি আৰু এটা কথা অকল অকল ব্লুটুথ টো লগাই কিনে যদি কথা পাতি থকা হয় নহয় এ নজনা মানুহে দেখিলে এইটো পগলা হল নেকি বুলি ভাবে। গম পাও।
সেইটো হয় বাৰু।
অঁ, আৰু যে এইটো কি কয়? মই বুটৰ এটা লৈছো বুট বু বুট হেৰিৰ ব্ৰেণ্ডৰ হয়। কোম্পানী। অ, সেইটো সেইটো ইমান বেয়া পোৱা নাই মই সেইটো লৈ কিনে।
অ।
বাৰশ বাৰশ টকা নে কিমান লৈছিলে মানে।
অ, মই এই ৰিয়েলমি এটা লৈ থৈ দিছো। ত' আহ উনৈশ শ নে একৈশ শ কিবা এটা লৈছিলে।
অঁ কেনেকুৱা চাউণ্ড চাউণ্ড পাৰফেক্ট?
এ, মজা। তম মানে, বেছটো এনেকুৱা মজা আছে ন, গান শুনি বিৰাট মজা লাগে। তাপা কত, তই ৰুমতে আছ নে?
অঁ, মই এতিয়া বৰ্তমান ৰুমত আছোঁ।
অহ, অহ। গৰমটো কেনেকোৱা তাত
শুনিছে হেল্ল'
অ
অঁ গৰম বহুত
তাকে গৰমটো বহুত পৰিছে আজি মই সেইকাৰণে ঘৰৰ ভিতৰত সোমাই থাকিব পৰা নাই বাহিৰত ত ৰৈ আছো
অঁ গছৰ তলত
গছৰ তলত অ গছৰ তলত
আৰু এ ৰ'দ ৰ'দত থাকিলে আৰু হৈ গ'ল আজি যে একদম ছালটো ক'লা হৈ যাব আজি থাকিলে
সেই
অ
মানে যদি চোলা গেঞ্জি এটা পিন্ধি থাকে ন গেঞ্জি পিন্ধি থাকিলে মানে এ গেঞ্জি পিন্ধা বগা থাকিব আৰু খেতি নিপিন্ধাটো
অ সেইটো হয় অৱশ্যে
এটো থৈ দিছো ইমান বোৰ খাব নোৱাৰো এইবোৰ অফাৰ আছিলে দিছ
সলনি হোৱা কিবা হোৱা সেইটো বাদেই দিলো বাৰু কিন্তু এইটো যিটো মানে এতিয়া বেমাৰ লাগিছে মানুহবোৰৰ সেইটোহে বেছি দিগদাৰ হৈ গৈছে
সেইটো হয় হেৰি অ ঠান অ এ অহ তাৰপিছত কি কৈছিলা উম বতৰটো যোৱা ৰাটি একচুৱেলি মই অফিচ গলোগে হা অফিচৰ ভিতৰত সোমাই থাকে থাকিলে মই গম নাপাওঁ একচলি মানে কেনেকুৱা কি হৈ থাকে বতাহ দি থাকিলো গম নাপাওঁ বৰষুণ দি থাকিলো গম নাপাওঁ
হা হা হা
অঁ
আমাৰ এইফালে যোৱাৰাতি আমাৰ এইফালে যোৱাৰাতি ৰাতি একদম ধুমুহা বৰষুণ
অ ধূমুহা বৰষুণ দিছে ন
অ তামাম বহুতৰ তামোল গছ ভাঙিলে তাৰপিছত কাৰোবাৰ ঘৰকে টিং এৰুৱালে ত মই একদম মানে বাহ গছ ডাঙৰ ডাঙৰ বাহ গছ উঘালি গৈ লৈ গ'ল কাৰেণ্টৰ ওপৰত পৰি একদম মানে কাৰেণ্ট বৰবাদ হৈ আছে অ অকমান আগতে কাৰেণ্টটো নাই অকমান আগতে অফিচত কণ্টেক কৰা হৈছিলে সিহঁতে কৈছে আমি গাঁৱৰ ফালে ঘূৰি যিখিনি ক্লিয়াৰ আছে সেইখিনি কাৰেণ্ আমি ৰাখিছো। বাকী যোন ফালে বেছি বেয়া হৈছে সেইখিনি আমি কাৰেণ্ট কাটি মেলি এতিয়া মেইন কাৰেণ্টটো দিবলে চেষ্টা কৰি আছো, কিন্তু ৰখা নাই। আমাৰ ইয়াতে ৰখা নাই বুলি কৈছে। এতিয়া কি হৈছে?
অ আচ্ছা তেনেকুৱা কথা?
অ।
আমাৰ এইফালে ইমান বেছি বৰষুণ নাছিলে নেকি? কাৰেণ্টটো চোন আছে।
অ হ।
উম।
আমাৰ আচলতে বহুত যোৱা ৰাতি।
তেনেকুৱা এ এনেকুৱা ছিজনত মানে বৰষুতো বহুত আহেই থাকে ন?
আহে আহে আৰু যোৱা ৰাতি বৰষুণ জাক নহা হলে আজ যি মানে পথাৰত মানুহ নামিব পৰা নগলহেঁতেন পুৰা শুকুৱাই লৈ গৈছে পথাৰবোৰ খৰাং মাৰি দিছে কিছুমানৰ পথাৰবোৰ
হয়। মোৰ এই ফোন আহিছিলে আক, ফোন আহিলে মানে মাতটো শুনা নাযায় মানে।
অ মোলে ফোন এটা আহিছিলে মই ডিচকানেক্ট কৰি দিলো ফোনটো।
অ মই তাক কাটি দিছোঁ এতিয়া।
অ অ তাৰ পৰা খানাটো কি? খালি নো আজি?
খ খানা মানে আজি হেৰি গৰম পৰিছে কাৰণে হেৰি খালো দালি দালি ভাত তেনেকে খালোঁ আৰু।
ঠিকে আছে ঠিকে আছে অকনমান নেমু লগত লৈ
অ নেমু ললো, এতিয়া গধূলি লাগে ভাবিছো গধূলি কি খাওঁ? ঔটেঙাৰ জোলে খাওঁনে কিয়ে খাওঁ নে?
অ অ অ আৰু এটা কথা গম পোৱা। ঔটেঙা জোলটো যে উম বহুতে ভাল বুলি কয়। অৱশ্যে এফালৰ পৰা চাবলৈ গ'লে ভাল কিন্তু কিন্তু ঔটেঙা জোলটো যদি বেছি খাই দিয়া হয় নহয়। পেটত গেছটো বহুত বেছি কৰি দিয়ে।
আচ্ছা ইমান বেছি খোৱা নাই কাৰণে গম নাপাাওঁ বাৰু গেছ কৰে ন
গেছ কৰে ঔটেঙাই গেছ কৰে। পে ঔ টেঙা হওঁক তিতা কেৰেলা হওঁক আৰু এইটো কি কয় এই লাই শাক বন্ধাকবি হওঁক ফুলকবি হওঁক এই এইবিলাকে মানে গেছটো বেছি বঢ়াই কিন্তু বকলিটো গেছ নকৰে আকৌ
বকলিটো
অ ব
অ ব্ৰকলিটো ভাল ব্ৰকলিটো অলপ বেছি সেউজীয়া কাৰণে চাগে এইটো বস্তু অলপ ভাল নেকি?
সেইটো সেইটোৱে হ'ব লাগে।
উম বন্ধাকবি টো অ বন্ধাকবি আৰু ফুলকবি কৰে দেখিছোঁ দে
হ ফুলকবি টো বহুত বেছি কৰে হয়।
উম অ বিশেষকে ৰাতি হেৰি এইটো। শাকৰ চবজি টো ইমান বেছি নাখায় বুলি কয় কিছুমানে।
হয় সেউজীয়া সেউজীয়া শাক পাচলিটো ৰাতি খোৱাটো অকণমান মানে সমস্যাই হয়।
উম গেছ কৰি দিনত খাব পাৰি কিন্তু দিনত আমি কাম কৰি থাকো। আৰু ঘূৰি ফুৰোঁ ন। অলপ কাম কৰি থকা হয় সেইকাৰণে সোনকালে মানে হজম হৈ যায় বস্তুটো
হম হম হম।
আজি আ আপোনাৰ কি খোৱা হ'ল পিছে
উ মইতো এইকেইদিন বইলে খাই আছো গাটো যিহেতু ভাল নাছিলে। ত বইলে খাই আছো। আজি মই বইলো এনেকুৱা বইল খালো। কলডিল ঢালি কিনে ভাতৰ লগতে কুকাৰত ভৰাই দিলো।
অঁ
তাৰপিছত অ ভাত হৈ গ'ল। তাৰ যেতিয়া গেছ ওলাই এতালে কলডিল উলিয়াই মেলি ধুনীয়াকে কাটি পিঁয়াজ দি জলকীয়া দি
অ
ধুনীয়াকে তেনেকে শ্লাদ টাইপৰ বনাই তেনেকেই খোৱা হ'ল আজি বেয়া নালাগে বহুত ভালে লাগে খাই।
ভাল লাগে ভাল লাগে উ
কেতিয়াবা সময় সুবিধা পালে খাই চাবা।
খাম খাম কলদিলটো এনেও ইমান বেয়া নালাগে মোৰ ভাজি কৰিও ভাল লাগে। বইল কৰিও ভাল লাগে বাৰু
উম
কলডিলটো মাংসৰ লগত খাই পাইছে নাই
এ মজা আহ মাংস মানে মাংস মানে পাৰৰ মাংস লগত বেছি ভাল
পাৰ মাংসৰ লগত ভাল
অ পাৰ মাংস লগত খাই বেছি ভাল লাগে ত মই মাজে মাজে খাই থাকো অৱশ্যে
অহ
পাৰ মাংস আৰু কলডিল মাজে মাজে খাই থাকো মই
পাৰ মাংসটো একচুৱেলি পাবলৈ অলপমান কঠিন হৈ পৰে আৰু যাৰ ঘৰত থাকে পাৰতো মানে সিহঁতক কৰি থব লগীয়া হয় ন
হয় হয় হয়
আগতীয়াকৈ
হ হ পতকে পোৱা নাযায় আৰু
অ মই অৱশ্যে খোৱা দামটো লৈ লয় এইবাৰ যদি ঘৰত যাওঁ এই পাৰ মাংসটো বিচাৰি চাবচোন মই খাবলৈ ইচ্ছা আছে মানে বহুত দিন হৈ গ'ল
নিশ্চয় নিশ্চয় মই মোৰ খাবলগীয়া হৈ আছে এইকেইদিন গাটো মানে বহুত দুৰ্বল হৈ গলো মই বেমাৰটো হোৱাৰ পৰা। ত সেইকাৰণে খাম খাম বুলি
অ
ত আহিবি লগ পাম খাম তেতিয়াহ'লে লগে ভাগে
অ তাকে তাকে এই কণ্টেক্ট কৰি থবচোন আজি কালিৰ ভিতৰতে এতিয়া যাম মই মানে দুদিন তিনিদিন পিছত এনেও দুৰ্বল হৈ আছে খাবও লাগে ন
অ অ সেইটো হয়
মই লাগিলে কলডিল কত? কলডিলটো মই বিচাৰি লৈ যাম ইয়াৰ পৰা টাউনৰ পৰা যদি গাঁৱত নাই
অকে গাঁৱতো এইকেইদিন চাব লাগিব গাঁৱত বনৰীয়া কলডিলটো বেছি ভাল হয় খাবলৈ
বনৰিয়াটো অৰুণাচলৰ জোনটো এইটো আহে মানে অহ।
যিটো হয় -হয় যিটো অৰুণাচলৰ ফালৰ পৰা লৈ আহে মানুহ বিলাকে।
দীঘল দীঘল থাকে ডাঙৰটো নাই সেইটোও ভাল লাগে আৰু সেইটো সেইটোৱে সেইটোৱে লৈ যাম বাৰু
পালে লৈ আহিবা তুমি ত' এইফালে কৰবাত নহয় কৰবাত পামেই গাঁৱত বহুত পাৰ আছে।
অহ
আহি বনাই মেলি খাম ভালকে এসাজ লগে ভাগে নাই
অঁ অঁ হয় হয়
উম উম
নহ ভাবি আছিলো মইটো ক'ৰবাত ভালকে এসাঁজ খাওঁ বুলি পাৰ মাংসৰ সৈতে
অ আহিবা
তাৰপিছত হেৰি কাৰেণ্টটোতো নাহিব তেনেহলে এদিন দুদিন লৈকে
কাৰেনটো আজি আহিব অকমান দেৰি হব
অ গাঁৱৰ কাৰেণ্টো তেনেকে ঠিকে আছে মানে অলপ ওচৰে পাজৰে বেয়া নেকি
অ অ আমাৰ আমাৰ ফালেটো ঠিকে আছে তাৰ পৰা ইটো চাইটো বেয়া মানে সেইফালে নাহৰনি কোনোবা এটা চাইডে মানে গছ পৰি গ'ল বোলে।
অহ
ত' সেইফালে বাঁহ পৰি গ'ল বোলে সেইফালে কাটি দিলে সেইটো কাইন। তাৰপিছ